হেল্ল', হব দে কোৱা কি কৰি আছা?
এইয়া আছো এনে তুমি?
এনেই শুই আছোঁ।
উম, আত খালা?
ভাত বৰ্তমান খোৱা নাই তুমি?
মই খালো বাৰু।
অ, কিহৰ লগত কি চব্জি?
চবজি তোমাৰ আলু ভাজি বনাইছিলে আলু ভাজি দালি ভাত।
অহ, উম
কোৱা পঢ়ি আছ নেকি তুমি?
উম, বৰ্তমানটো পঢ়ি আছো তুমি?
উম, মই পঢ়ি আছো কি পঢ়িছা? মই বি এ ফিফ ছেম মানে ফিফ ছেমলে পাইছো আৰু ক্লাছ।
উম, মই ছেকেণ্ড ইয়াৰ।
উম, এইবাৰ একজাম দিবাহে মানে ন'?
উম, দিমহে।
উম, ঘৰ তোমাৰ তেজপুৰতে নেকি?
উম, তোমাৰ?
উম, তেজপুৰতে।
মই তেজপুৰতে।
উম।
তেজপুৰ কোন জেগাত বা?
তেজপুৰ পেচেৰিয়া তোমাৰ?
অহ, মোৰ শিঙিমাৰী বুলি কয় তেজপুৰ নপৰে আৰু।
শিঙি মাৰি কোনফালে আছে?
হে?
কোনফালে আছে?
এইটো চাইডে আছে।
কেতিয়া খোৱা চাই নে নেকি?
অহ',
উম,
বাকী তোমাৰ ঘৰত কোন -কোন আছে?
ঘৰত মা, দেউতা, দাদা আৰু মই।
অহ',
তোমালোকৰ ঘৰত?
মই আছো ভণ্টি, মা, দেউতা।
ঘৰত ভাল চবৰে?
উম ভালেই। তোমালোকৰ?
উম ভাল ভাল। ভন্তিয়ে কি পঢ়ি আছে?
ভটি এইবাৰ এইটত।
অ', অ',
কোৱা ওলাই কৰি যোৱা নাই নেকি ক'তো?
বৰ্তমানতো যোৱা নাই তুমি?
ময়ো যোৱা নাই বাৰু।
বাকী ট্ৰিপ চিপ যাম বুলি ভাবিছা নে নাই?
নাই এবাৰ নযাওঁ।
যাহ।
এনে মন নাই।
অ।
তুমি যাবা নেকি?
না ভাবিছো যাও বুলি
ক'ত যাবা?
ক'ত যাম মানে জানো কোনফালে পা যাওঁ এতিয়া লগৰ খিনি কোনফালে বা যায়?
উম। প্লেন হোৱা নাই মানে এতিয়ালেকে?
না এতিয়াও হোৱা নাই যাম বুলিতো ভাবিছো।
উম উম যোৱা যোৱা।
বাকী কিবা কৰি আছা নেকি?
এতিয়া
উম।
এতিয়া একো কৰা নাই। বৰ্তমান উম জব চব একো কোৱা নাই তোমাৰ মানে এই বি এ তো পঢ়ি আছো ন মানে পঢ়ি কৰি থাকিলে জব চব কৰিবলৈ টাইম টো মিলাবলৈ দিগ- দাৰ হয়।
উম উম এপ্লাই চেপ্লাই কৰিছে কিবাত।
এপ্লাই কৰা নাই কৰিমহে নাই কৰা নাই এইবাৰ কৰিমহে।
অ অ।
মোৰ তেতিয়া কৰিবলৈ এজ হোৱা নাছিলে এবাৰ কৰিম আও। টুৱেন্টি হৈছে। তোমাৰ এইজ কিমান?
মোৰ নাইণ্টি নাইনটিন।
অ অ পঢ়া কেনেকুৱা চলিছে?
ভালেই চলিছে আৰু।
উম ৰিজাল্ট ভাল হ'ব মানে?
অহ তাকেই,
কোৱা আৰ।
কোৱা তুমি কোৱা? হে
গা চা ধুলালালেনে?
গা ধুলো।
উম।
কি কম গৰম দিছেনে তাত?
আজি বতৰটো গৰম নহয় কিন্তু মানে এনেকুৱা ঢেলেকা ঢুভুকা কৰিছে অ ডাৱৰীয়া তাত
অ একেহে
উম ভাল লাগিছে অকণ থাকি এইকেইদিনতকে
ভাল লাগিছে।
উ উম বাকি কি কৰিম ভাবিছা পাছলৈ
পাছলেতো এনেকে ভাবিছো কিবা নিজৰ ভৰিত থিয়ত হবলে চাকৰি তাকৰি আক
অ তুমি এইবাৰ ইন্টাৰভিউ দিব পাৰিবাতো ন এইজ
এটা দিছো বাৰু, অগ্নিবীৰ।
উম উম উম দি যাবা দি যাবা লাকত থাকিলে হৈ যাব।
সেইটোৱে ভাগ্যত থাকিলে হৈ যাব আৰু, নহলেও নাই মাৰি থাকিম,
কেচ উম উম বয়স থকা লৈকে দি থাকিবা ন
উম এতিয়া দি আছো কাৰণ একৈশ বছৰ পিছততো নোৱাৰি আৰু না
উম অ হেৰি কি কম্পিউটাৰ শিকিলানে নাই?
কম্পিউটাৰ বৰ্তমান শিকি আছো।
উম একবছৰীয়া কৰ্চ নে ছমহীয়া
এবছৰীয়া তুমি হৈ গল
অ
অ অ
বাকী কিবা বিজনেচ কৰিম বুলি ভাবিছা নেকি
চাকৰি তাকৰি যদি নহয় পাছত চাব লাগিব বিজনেছ ন কৰিম চাগে এনেও প্ৰাইভেট জব চবহে কৰিম চাগে। তুমি কি বিজনেছ কৰিবা চাকৰি নহলে?
সেইটোৱে কৰিমতো ভাবিছো চাকৰি পালেও কৰিম চাইড বিজনেছ
উম উম কৰিব লাগে
উম ভাবিছো এতিয়াও কৰো নেকি। এতিয়া এতিয়া কৰিলে দিগদাৰ হ'ব আকৌ ফাইনেলত
উম ফাইনেলতো দি লোৱা
অ
তাৰ পিছত কি বি এ চিয়ে পঢ়িবা নে নপঢ়া আৰু
ভাবিছো যদি ভালকে পাছ কৰো পঢ়িম যদি নকৰো নপঢ়ো নেকি আৰু।
উম উম চোৱা কি হয় ন।
উম তাকে ৰিজাল্টহে কব আৰু
উম উম পঢ়িবা আকৌ ভালকে পঢ়ি ভাল ৰিজাল্ট কৰিবা। আইটিয়া চাইতিয়াও পঢ়িব পাৰা তেতিয়া তাৰ পাছত
পাৰা যায়। পাৰ্চেন্টেজটো বেছি লাগে না।
বেছি লাগে উম।
এতিয়া আমাৰ আৰু লাগে।
তোমালোকৰ কি কা হেৰিটো কি হয় কাষ্ট অ বি চি আমাৰো অ বি চি এ
চেইম
উম
বহুত বেয়া কাষ্ট এইটো দেই বহুত বেয়া।
এছ চি, এছ টি, এছ টি বেছি নেকি জানো এছ চি সেইবোৰক কম ন
নেটৱৰ্ক কম আছে এছ টি আৰু এ চি বহুত কম চাকৰিৰ কাৰণেও সুবিধা আছে আমাৰ আৰু কি কম
উম। বাকী ঘৰত গৰু ছাগলী আছিল নাই?
গৰু ছাগলী আছে তোমালোকৰ?
আমাৰ গৰুতো নাই ছাগলীহে
অ ছাগলী আছে মানে।
উম
বাকী হাঁহ-চাঁহ আছে?
আছে। হাহ মূৰগি। হি‌ হি হি, সেইকাৰণে সুধিছা মানে।
অ।
হম।
বাকী পথ, খেতি-চেতি কৰেনে নাই?
খেতি আমাৰ মানে ঘৰৰ মেৰতহে কৰা হয়, আমাৰ মানে ঘৰৰ মেৰত টো ডাঙৰ আছে যে তাতে কৰা হয়। এনেই ইমান খেতি মাটি নাই মানে।
অ অ।
তোমালোকৰ কৰে?
আমাৰ বৰ্তমান টো কৰে,
উম। এতিয়া ধান-চানৰ খেতি, অহ।
অঁ ধান-চানৰ, ঘৰত ৰঙালা খেতি, ভেন্দি এনেকৈ কিবাাকিবি কৰে আৰু।
উম উম উম। আমাৰ ঘৰত সবোৰ কৰা ঙলাও, ভেন্দি কিবা কিবি।
উম। এই থাকিব লাগে, আৰু
কৰো বুলি কলে আমাৰ ঘৰতে পাৰে। উম সেইটোয়ে। বজাৰ বস্তু কিমান খাবা ন, আজিকালি চব
এইটো চব মেডিচিন দিয়া। মেডিচিন দিয়া।
মা নাই? নাই অহা। হা?
কোৱা,
হেল্ল', কি কৈছিলে? হেল্ল', হেল্ল', হেল্ল', হেল্ল', হেল্ল'! হেল্ল'? হেল্ল'! হেল্ল'? হেল্ল',